হেল্ল' কি কৰিছ
এয়া কাম কৰি আছোঁ ঐ।
বা কি কাম কৰিছ
এয়া ঘৰ ঘৰৰ এ মকৰা জাল এৰুৱাই আছো
মকলাবলৈ এতিয়াহে গৈছে অ'।
উম'
দিনটো সময় নাপালি তাৰমানে ন?
এ দিনটো কাপোৰ ধুলো ভাত বনালো।
অঁ, কাপোৰ ধোৱা হৈ গ'ল আৰু।
কাপোৰ ধোৱা হৈ গ'ল ন?
সোমিয়ালি?
সুমিয়ালৈ সুমিয়ালে সিহঁতে সুমিয়াই দিলে এ আমাৰ ছোৱালী হতে। এতিয়া উম আকৌ সন্ধিয়া আকৌ নামঘৰলৈ যাব লাগিব যে সেইকাৰণে আকৌ ল'ৰাইও ভাউ লৈছে ন।
অহ সি কৃষ্ণ লৈছে নেকি?
উম'
আজি হেৰি অ'খৰাও হ'ব নহয়, মানুহো ধেৰ হ'ব নামঘৰত।
অ' খুড়া আকৌ সেই তাৰ দুইদিন দুই দিনে ভাৱ আছে যে।
সি দুই দিনে কৃষ্ণ
নহয় আগদি আগদিনা সি বিষ্ণু।
অ'
পিছদিনাখন তাৰ মেইন ভাৱ আছে।
অ' পিছদিনাখন আৰু।
উম, একে লাষ্টলৈকে আৰু। বচন আছে অ' ধেৰ বছন। অ' আছে।
ন?
উম'
বচনো আছে।
বচনো আছে অঁ।
অ' এতিয়া কি খালি দিনত?
দিনত ভাত বনালো তাৰ আকৌ বেঙেনা ভাজি বনালো আৰু
অ'
বাপেকে মইহে আৰু সিটো নায়েই।
অ' সি আহাই নাই?
সি অহাই নাই।
আজি আজি শেষ হৈছে হে। আজে নাহে নেকি?
আহিব ৰাতি পাবহি।
অ' ৰাতি আহিব আৰু। সন্ধিয়া আবেলি সময়ত উঠিব চাগে? পোৱালি নাথাকিলেও খালী খালী লাগি থাকে ন?
কালি লাগি আছে।
উম'
তোহোঁতৰ ল'ৰা আহিল?
ল'ৰা আছে ঘৰতে শুই আছে, সুধি আজি যোৱা নাই নহয়। তাৰ সেই পাছবুকখন আনিব লাগে পাছবুকখন আনিবলৈ গ'লোগৈ দুইটা। সুধি কৰি লৈ পেলাই দুইটাই পতকতে পাচবুকখন লৈ আহিলোগৈ। সি নগলেও হয় তথাপিতো সিহঁতে একেবাৰে যাব লাগিব এডালে একেবাৰে নগলেও হয় সি। ময়ে গৈ লৈ আহিব পাৰো। তাত একহেজাৰ টকা জমা লয়।
আকৌ বোলে আজি বন্ধ আছিলে
বন্ধ নাই ল'ৰা না বেংক বেংক খোলা আছে আজি একোৱে বন্ধ নাই স্কুলো খোলা আছে চব খোলা আছে আমাৰ এইখন স্কুলৰ কথা ক'ব নোৱাৰা বেলেগ স্কুল খোলা আছে
আজি আকৌ বোলে মহৰম মাতিছিল বোলে
মহৰমতটো আছে স্কুল এখন বন্ধ নাই
অঁ
মহৰম হৈ আছে এতিয়া খেলিব সেইবিলাকে মুছলিম মানুহবিলাকে
মানুহতো আহিলে নাই কামপা
দুৰ্দ হানা ছটা পাবহি আহিব লাহে দিয়ে স্কুটি দিয়েলা যোৱা নাই গাড়ীতে গৈ আছে
অ
ৰাতিপুৱা আজি মাৰ ভাত বনাই দি পঠিয়াইছো বেয়াও লাগিছে আৰু দুপৰীয়া মাৰ ভাত কেইটা ঠাণ্ডা হলে কেনেকে খাব
উম
মইতো খাব অজাৰ আৰু নাই ত তাত নাই হেৰি দামটো বেছি তাত
অহ।
তাত ভাত খাবলৈ গ'লে ষাঠি টকাকে লাগিব
উম
সিহঁতৰ হেৰি ভিতৰৰ মানুহবিলাকৰ তেত্ৰিশ টকা ইিহঁতৰ ষাঠি টকা
অ
দামতো বেছি এই বিশ্বনাথ চাৰিআলি ফোন কৰিছিলো অথনি কিমান বেয়া লাগিছে মই শুবলৈ লৈছোঁ অকণমান
অহ।
সিহঁতে কতকি লিখে ন
অ অ
তাৰপাছত ফোন কৰিছিলে। তাৰপাছত মই ক'লোঁ কি মোৰ গাটো বেয়া লাগিছে, মই শুই আছো আৰু। পিছত কথা পাতিম বুলি কলো।
অ মোৰ লগকো মই কৰিছিলো এতিয়া অলপ আগতে
অঁ
পাতিলো কথা। উম। কথা পাতিলে।
অঁ
ছোৱালীয়ে মোৰ ছোৱালীয়ে ফোন কৰি আছে যে
অ অ ছোৱালী অ
তাৰ পিছত কল কৰক এনে কৈছে মই ৰ'বা মোৰ কামেই হোৱা নাই
তাই হায়াৰ ছেকেণ্ডৰী পাছ কৰিছে বা ন
অ
ছোৱালী ধুনীয়া মাকজনী ধুনীয়া চাগে ন মাকজনী ভালকে নাই দেখা বাৰু
মাকজনী মাকজনী সেইজনী হয় বিয়াত আহিছিলে যে
বিয়াত আহিছিলে বাৰু মই পিছৰ পৰাহে দেখিছো এনেকে নেদেখি
মাক জনী নহয় বা তাইনি তাই সেই ত পুৱা ল'ৰাটোৱে তাৰে বাপেকৰ নিচিনা বাপে বগা ধুনীয়া
উম মাকজনী বোলে তেজপুৰৰহে বোলে ন
অ বেচেৰিয়া বুলি কৈছে।
ন
তাৰপিছত হেৰি যিয়েকক বোলে ইয়াত দিব বোলে ইয়াত পিজিত দিম বুলি কৈছে অ কেইদিনমানৰ পিছত।
অ', অ।
এয় অচো দি দিলে ভাল ন তাৰপা হেৰি আহা যোৱা ক এই মানুহৰ ঘৰত থাকিবলৈ পঢ়িলে বেয়াহে।
আকৌ অক হয়া ভা এনে ভাড়া ৰুমত থাকিম বুলি কৈছে ভাড়া ৰুমতে অকলে দিগদাৰ পাব নহয়। নহয়
অ, নহয়, বেলেগ ছোৱালীৰ লগত মাক মাকে কৈছে মানে পিজিত হ'লে মানে, এতিয়া পিজিত দিব নেকি। কালি কৈছে নহয়। কৈছে বোলে ভাড়া ৰুমত দিম আৰু কেইদিনমানৰ পিছত চাই লওঁ একবছৰমান। তাৰ পাছত মানে, বেলেগ ছোৱালী লগ পালে মানে এনেকে মানে ভাড়া ৰুমত দিব।
দিব মানে, কিন্তু কৈছে যি তাৰ মানে যি টি ছোৱালীৰ লগত মানে নিদিয়ে, কিছুমান ছোৱালী কলা নপৰে ন।
বতমাছ, বতমাচি থাকে ন।
উম। সেইকাৰণে মাত। উম মাকে সেইকাৰণে কৈছে মানে কি ছোৱালী লগত দিবলৈ নোৱাৰো।
ত চাই বুজি দিব আৰু অকণমান আৰু। সিহঁতৰ বোলে, এই ল কলেজৰ পিছফালে বোলে, মোমায়েকৰ ঘৰো আছে বোলে। এই তাই মোমাইকৰ ঘৰ আছে বোলে।
তাছত তাত থাকিব দিছে বোলে তাই বোলে নাথাকো বুলি কৈছে। এ মানুহৰ ঘৰত ঠাই থাকিবেলাই পঢ়িবলৈ বা কিবা কৰিবলৈ বেয়া। আ
যিকোনো কথা এটা, এতিয়া নিজৰ মানুহ যিকোনো কথা এটা কৈ দিব।
লেন দেনটো বেয়া হৈ যায়গৈ, আমাৰ নিজৰ মানুহৰ লগত
উম, যিকোনো কথা কৈ দিব তাৰপিছত মোৰ লগত
অ
নহয় যিকোনো কথা এতিয়া তাই সিহতৰ কথা মতেই চলিব লাগিব ন
অহ, সেইকাৰণে মই কচোন মানুহৰ ঘৰত নাৰাখিব আপুনি-আপুনি দিলে ভাড়াঘৰ এটা লগ লাগিলে তিন জনীমান হ'লে মানে এনেকে লব পা লব পাৰিব বুলি কৈছে আৰু দামটো বেছি নহয় ছহেজাৰ টকা লব।
অ পচ ধে ঔ
অ বেছি পইচাললে নোৱাৰে এজনীয়ে ছয়হেজাৰ টকাত ধেমালি নহয়, নহয় এইফালে খোৱা বোৱাখিনি আছেই ভাড়াই যদি ছহেজাৰ দিয়ে আৰু ইমানডাল ঘৰ দৰকাৰ নাই নহয়। ছহেজাৰ তিনটা ৰুম হ'লে তিন তিনজনী তিনিটা ৰুমত হয় নে নহয়। পঢ়িব পাৰিব, পঢ়িব পাৰিব তেনেকে। তাৰ পাৰক কিবা কিবি দিছেনে নাই। আজি ৰ'দ দিছে।
গৈছিলো, গৈ হেৰি কৰি থৈ আহিছো। উম।
খালে নাআগৰ ভাত বিলাক, অ ভাত দি ভাত দিয় জানো।
ভাত নিদো নহয়।
ভাত দিব নালাগে বোলে বেয়া হেৰি হয়। এ ছাগলীকো বোলে ভাত খুৱাব নালাগে বোলে, পাৰ চাৰকো বোলে ভাত খুৱাব নালাগে।
মই ভাত মই ভাত নিদিওঁ।
পোৱালি ছোৱালী দিছে নেকি?
পোৱালি দিয়া নাই।
এই আহিন কাতিয়া মহীয়া দিব। বুইছ।
এই তেতিয়াই দিব চাগৈ।
অ আহিন কাতি মহীয়াই দিব এতিয়া নিদিয়ে। তাৰপিছত এতিয়া ক'তো নাযাওঁ ফুৰিবলৈ।
এতিয়া তাই লগ লৈ আছে জানো ক'ত যাই তাই সেদিনাখন কৈ আছিলে। লগৰজনীয়ে তাৰ তাৰপাছত কৈছে মানে ক'বাত ফুৰিবলৈ যাওঁ ওলোৱা, মই কৈছো ৰ'বা বোলো ক'ত যাবা বোলো।
থাকেটো। চিনেমাকে দেখোন চাবলৈ যাব পৰা দেখোন চিনেমা চলি আছে নহয়।
এ সেইখন যাবলৈ মানুহ লাগিলে নহয় অকলে কি মামা মুমুকৈ কি চিনেমা হলত বহি থাকিব
মোৰ লগৰ কেইজনীয়ে চালেগৈ কালি। মই ফুনে কৰা নাই কালি চিল্টে চাৰিজনী নে কেইজনী গৈছে। মোলৈ ৰখি ৰখি গুচি গ'লগৈ আৰু, মই কৈছোঁ এই নাযাওঁ যোৱা তোমালোকে যোৱা আৰু।
চালেগৈ যেনিবা।
নোৱাৰি ধেই ইমান। আমাৰ ঘৰৰ কামেই শেষ নহয়, কি চিনেমা চাবলৈ যাবি।
এ সিহতে যিটো টাইমত গৈছে মই সেইটো টাইমত ওলাব নোৱাৰো নহয়।
আমাৰ যেতিয়া তেতিয়া যাব নোৱাৰ অখ অখ
সিহঁতে টাইমত গৈছে মই ওলালে মানে এখন আকৌ সন্ধিয়া ইহঁতে আহি পায়হি হয়নে।
উম।
সিহঁতে চিনেমা চাই পেলাই কেইটা বজাত পাইহি যান, উম চাৰে নটা বজাত পাইছেগৈ ঘৰ।
উম। আমাৰ নোৱাৰো নহয় তই আমাৰ সেইটো টাইমাত ভাতৰ টাইম।
ভাতৰ টাইমটো ভাতৰ টাইম আকৌ সন্ধিয়া টাইমটো। চাৰে চাৰিটা বজাত সিহঁতে গৈছে টাউনলৈ।
এতিয়া আমাক ল'ৰা নাই দেখিয় মই এতিয়া সেই ল'ৰা থাকিলে মই সেইটো টাইমত মোৰ একোৱেই নহয় গৈ, তাক খোৱা বোৱা যোগাৰ দি ধও থাকোতে সময় গুচিয়েই যায়।
আমাৰতো সেই একেই।
চিনেমা কোন টাইমত চাবি গৈ।
অহ।
নোৱাও নহয়।
মইতো আজি সেই ৰাতিপুৱাই ভাতকেইটামান বনাই থৈছিলো সেয়াই খালো, লৰাই আনি পেলাই খালেহি কিবা বিৰিয়া আনিলে, এদাল কি বোলে ফাইডাইছ নে কি বোলে?
অ',
সেইটো খালেহি।
উম', নাজানোঁ মই খাইয়ে পোৱা নাই আজিলৈকে।
ফ্ৰাইড ৰাইছৰ লগত মাংস চাংস দিয়ে নেকি?
দিয়ে নেকি। আমাৰ ল'ৰাই ল'ৰাইহে জানিব।
মোৰ ল'ৰাই আনিছিলে, মই নেদেখিলোঁ। নেদেখিলোৱে, জানো কি দিয়ে?
সেইবিলাক মানে সিমান নাখাওঁ যে মই।
অহ।
খোৱাটো ইমান ৰাপ নাই।
খুব গেছ হয়, ৰেষ্টুৰেণ্টৰ বস্তুবিলাক খালে গেছ হয়।
মোক ভাত কেইটাৰ বাহিৰে একো নালাগে আৰু।
অ', ভাতকেইটা খালে ভাল লাগে, এই তহঁতৰ দোকান যে খোলা কথা আছিলে নোখোলে?
জানো কি কৰে এতিয়া।
হা,
কি কৰে জানো এতিয়া মানুহটোৱে।
অহ। তাকেইটো।
নোখোলো বুলি কৈছে, কিবা বেলেগ হেৰি কৰিম বুলি কৈয়ে আছে আৰু, কি কৰে জানো হা। হা,
সেইদিনাখন?
গৈছিলে, অহ।
এ আমি যে যোগা কৰিবলৈ যে গৈছিলো, সেইদিনাখন স্কুটি লৈ গৈছিলে যে। ল'ৰা বাপেকে, অ',
এতিয়া নোখোলো বুলি কৈ আছে, জানো কি কৰে, নাজানো আৰু। কিবা এটাতো কৰিব, কিবা এটাটো কৰিব লাগিব।
লাগিব ঠেলাগাড়ী নিচিনা এখন খুলি ল'বলৈ, বনাই ল'বলৈ দিবি।
অ'।
মানে সেইখন হ'লে কি জানোনে, ফাংচন-চাংচন কিবা কিবা-কিবি হ'লে মানে যে, এনেকে দোকান দিব পাৰি।
কিবাটো, কিবা এটাটো কৰিব লাগিবই। নহ'লেনো নহ নহ'লেনো ঘৰখন কেনেকৈ চলিব!
সদায় বহি-বহি খাই থাকিলে মানে জমা টকাবিলাকো শেষেহে হ'ব ন।
অহ।
নকৰিলেতো নহ'ব, কৰিবতো লাগিব।
আনি জাপিলি?
এহ, সুমুৱাই থোৱা আছে, নাই।
মোৰ জাপি-কুছি হ'ল যেনিবা। কাপোৰ জাপি কৰি মই সব কামেই হ'ল, তাৰপৰা এতিয়া আকৌ গা ধুমগৈ, চাকি জ্বলাব লাগিব।
উম।